অ', ক কি কৰি আছ?
আছোঁ এনেই, তই?
মই এনেই আগফালে বহি আছো।
আঁ অঁ' খালো তই খালি?
ভাত-পানী খালো খালো অঁ।
অঁ'
তাকে, মাহেতে কি কৰি আছে?
মাহঁতে আছে আগফালে বহি।
অ অ বা হেতে না।
বানা মা হেত লগতে বহি আছে।
উম মাহেতে ভাত পানী খালে নেকি?
উম' নাই খোৱা দেউতাহে খাইছে।
তয় খালি নাই?
মই নাইখোৱা খামহে ৰুটি চো-
কেক ৰুটি খাবি।
উম'
উম' এতিয়া ক'ত ললি এদমিচন তই।
ময় এনেলত।
এনেল কি ডিপাৰ্টমেণ্ট কি?
এনট্ৰ পলিতি।
এনট্ৰ পলেজায়ি।
অঁ' তয়।
অঁ' মইতো মাৰদেৱত লৈছোঁ, ডিপাৰ্টমেণ্টৰ কেমেষ্ট্ৰি।
অ'
মাইনৰ কি ল'লি তই মাইনৰ?
অঁ মাইন মো জি'গ্ৰ্যাফী, তোৰ?
মাইনৰ মোৰ হেৰি কি আছিলে ইলেক্ট্ৰনিক্ছ।
অঁ'
অঁ এন্থ্ৰপলজি কি হেৰি কৰিবি নেকি মাষ্টাৰ্ছ কৰিবি নেকি?
নহয়, যদি পাৰ্চেণ্টেজ ভাল পাওঁ তেতিয়া কৰিম।
অ' পাৰচেনটিজ ভাল ন' নহ'লে কি কৰিবি?
এয়াৰ হোজটেজ।
অ' এয়াৰ হোষ্টেজ।
অঁ'।
অ' ভাবি থৈছ নেকি পুৰা।
উম ভাবি থইছো।
অঁ অঁ' ঠিক আছে, মাষ্টাৰ্ছ কৰিবলৈ তই হেৰি তাৰে তোৰ পি এটৰ তহতি পি এইচ ডি কৰিব পাৰ নহয়।
অঁ, পাৰু নেট পাছ ক'ৰিব লাগিব।
অঁ' পি এইচ ডি কৰি পেলাই টো ভাল প্ৰফেচৰে হ'ব পাৰ মানে।
নেট এই উম, নেট নেট পাছ কৰি পেলাই- মই যদি ভাল ৰেংক পাওঁ- মানে ধৰ মই ধৰ একজামটো দিলো তাৰপিছত যদি মই ভাল ৰেংকত পাছ কৰোঁ, -
অঁ'
তেতিয়াহ'লে মই লগে লগে এচিষ্টেন প্ৰফেচাৰ হ'ব পাৰিম।
অ'।
আৰু যদি তাতকৈও ভাল অ' তেতিয়া আৰু ভাল ৰেংক পালেহে পি এইচ ডি কৰিব পাৰিম।
অ অ অ পি এইছ ডি,
উম এই পি এইচ ডি তটো কৰিলবি পি এইচ ডিটো পাৰ যদি কৰি লবি সিহটো পি এইচছ ডি কৰিলে তোৰ, প্ৰফেচৰ হ'লে বহুত লাভ আৰু বহুত পইচা।
তাকে ইমানখিনি মোক পঢ়োৱাই থাকিব জানো।
তই বুঢ়াটোক সুধি চাবি ঘৰত,
উম
উম, বাকী আৰু বেলেগ কিবা এণ্ট্ৰেছৰ কাৰণে হেৰি কৰিছো নাই প্ৰিপেৰচ্যন কৰিছ নাই,
নাই কৰা এডিয়াৰী চেডিয়াৰী দি থাকিম বুলি ভাবিছো মনতে।
অ থাৰ্ড গেড ফৰ্থ গেড এক্সাম নিদিঅ' নেকি?
অ' নহয় জা থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ। তই দিবি নি মই থাৰ্ড গেডৰহে দিম ফৰ্থ গেডৰ নিদু।
মই দি থাকিম এনে যি পাৰো দি থাকিম।
ফৰ্ট গেট মানেতো হেৰি চকীদাৰ তকিদাৰ হে ন।
অ' তেনেকুৱাই অ'।
ফৰ্থ গ্ৰেড নিদো থাৰ্ড গ্ৰেডহে দিম।
উম, মও থাৰ্ড গেড, তেনেকে দি থাকিম আৰু। পালে পালে দি থাকিম আৰু এনে চকীদাৰ বুলি কেছ নাই পালে জীহঁত পাও দি থাকিম আউ।
অ' তই এইবিলাক ফৰ্ম ফিল আপ কৰিলে মোক কবি হুন, মানে মই খবৰত নাপাবও পাৰো ন।
অ', অ', এনে পুলিচ চুলিচৰ বোৰ হেৰি নকৰ নেকি।
অঁ কৰিম চব কৰিম এছ এছ চিও দিম বুলি ভাবিছোঁ ফৰ্ম ফিল আপ কৰি থৈছোঁ কিন্তু প্ৰিপেৰেশ্যন এতিয়ালৈকে একো কৰা নাই।
দৌৰিব লাগিব নহয় ন' দৌৰা নাই নেকি?
নাই দৌৰা মই দৌৰিব পাওঁ নদৌৰোহে।
দৌৰিবি আক হেৰি কি আছিলে, ছোৱালীবিলাকে বহুত সহজে পায় ইয়াত মানে ছোৱালী বিলাক বহুত কম পোষ্ট হে হেৰি হয় যে।
উম, এতিয়া পুলিচৰ পুলিচৰ যে চাকৰি এতিয়া একজাম হ'ব কেতিয়া জানো গ'ম পাওঁ নি?
ডিচেম্বৰ মান লে হ'ব চাগে নাজানো কেতিয়া হয়। উম, তই কি এই পুৰাই থৈছ নেকি ফৰ্ম।
নাই পোৱা নাই পোৱা।
পুলিচৰ একজাম টো কি বুলি কয় এন আখৰে কিবা এটা আছিলে।
মই নাজানো দেই।
কিবা এটা আছিলে পাহৰিলে আমাৰ ৰাজেও দিম বুলি কৈছিলে সি নাম লৈছিলে মুকো দিয়া কথা কৈছিলে সি।
কৰি থৈছে নে কি ফৰ্ম ফিল আপ।
সি ফৰ্মফিলাপ কৰিলে নেকি।
অ'
ফৰ্ম ফিলাপ ষ্টাৰ্ট হ'ল।
হেৰি নহয়,
কহ হুন,
প্ৰচেচিং হ'ল?
প্ৰচেচিং কাৰ প্ৰচেচিং হ'ল টো হোৱা নাই,
টু টো
নাই এতিয়া নহয় দেৰিকে হ'ব এইটো।
অঁ' মোৰ।
উম, চবৰে একে
অঁ'।
উম, তাকে হেৰি তই- দৌৰি থাকিবি দৌৰি চৌৰি থাকিলে পাই পাই গ'লেতো ভালেই বহুত ভাল আৰু। এচাই এচাই এইবোৰ পাই গ'লেতো আৰু মজা, হম!
এ চাই দিব লাগিব, তই এ চাই পাবলে।
অ', সেইটোৱেতো।
উম'।
এ চাই কাৰণে কিমান কিলোমিটাৰ দৌৰিব লাগে জানো!
অ' নাজানো কিন্তু দিব লাগিব দেই এইবিলাক।
উম দিয়ে থাকিবি দি বা দি থাকিবি।
তই এইবিলাক খবৰ চবৰ পালে মোক কবি।
অঁ' ক'ম বাৰু, তই এই যে জব হেৰিটো গ্ৰুপটো নাই নেকি?
নাই।
তোক এড কৰাই দিম ৰ।
অ'।
তাত মানে তোৰ যি প'ষ্ট যিয়ে নহওঁক যি হেৰিটো চবৰে তাত পষ্টিংৰটো হেৰি ওলায়। কি আছিলে তোৰ আপডেট ওলাই থাকে মানে।
অঁ' মই দি থাকিম এতিয়াৰ পৰাৰ চ'ব দি থাকিম।
উম, যিমান পাৰ, যিমান খিনি কাৰণে হেৰি আছে চব দি থাকিবি।
এটাত হ'লেওতো লাগিব হয় নাই ক। চৰকাৰী চাকৰি এটা হোৱাৰ পিছত আৰু, আৰু একো নালাগে।
উম, মই এতিয়া তাকে প্ৰিপেশ্যন কৰিম আৰু নেক্সট ইয়েৰটোত প্ৰায় এটেন্ঞ্চ এক্সাম দিম। যদি বি টেকত লাগি যায় তেতিয়াটো তোৰ মই ইলেক্ট্ৰিকেলতো কৰি দিম। ইঞ্জিনিয়াৰিং তাৰপৰা আৰু তেনেকেই আৰু।
চৰকাৰী চাকৰি এটা পালে
উমঁ' চৰকাৰী চাকৰি এটা পালেতো বহুত লাভ আৰু চৰকাৰী চাকৰি এটা পালেতো আৰু কি বুলি কবি এতিয়া মানে- জীৱনত হৈ গ'ল আও।
এ তোক কিবা এটা কবলৈ লৈছিলো
ক শুন ক-
তই যদি চৰকাৰী চাকৰি এটা পাৱ ভাল ছোৱালী এজনী বিয়া পাতিবি মোৰ লিখিয়া।
উম তাকে! চৰকাৰী চাকৰিটো পাবলে বহুত টান, আজিকালি এইবোৰ ইয়াত কম্পিটিশ্যন বহুত ধেৰ।
উম।
উম তাকে দেৰি কৰিব লাগিব চৰকাৰে চাকৰি কাৰণে।
উম।
উম, যদি পাই যাওঁতো ভালেই নাপালে
পাবি এফাল পা চব দি থাকিবি।
চ'ব দি থাকিম আৰু।
উম।
চব দি থৈ আহিব লাগিব।
উম এই এইবিলাক হেৰি কৰিবি এচা এচাই দিবি।
অ তেনেকুৱাই কিবা দিম তেনেকুৱাই কিবা দিম অৱ কেলে বা?
কি ক!
কেলে পাম বা মই।
নহয় নহয় সেইটোৰ স্বাস্থ্য পাতি ভাল ন। ওখ বাখ ইমান চাপৰ নহয়।
উম চাই লওঁ ৰ যদি পাওঁ ভালেই হ'ব।
পাবি নাই বাৰু সেইটো হাইটত।
পাম পাম মাহতো ঠিক আছেটো মাহেত বাঢ়িলে আগতকে।
অৱ, তহাঁত দৌৰিবি আক আমি চাৰমিও দিব পাৰ নহয় আৰ্মিৰ কাৰণে।
দৌৰি আছোঁ মই। ৰাতিপুৱা এনেই দৌৰা হয় ন। বৰষুণ দি আছে যে পুৰা বৰষুণ দিলে মানে দৌৰিবলৈ বেয়া। ওলাই যে ওলাই ওলাই যাবলৈ বেয়া কিন্তু দৌৰি থাকোতে যদি বৰষুণ দিয়ে তেতিয়া পুৰা দৌৰিব পাৰি কিন্তু।
এছ এছ চি দিবি, এছ এছ চি
অৱ এচ এছ দিম অৱ, ফিজিকেলৰে।
এচ এছ কি?
এছ এছ চি টো ফিজিকেল আৰু আউটাৰ নহয় জানো, কিবা এটা আছিলে।
অৱ এই ফায় ফায়াৰ ব্ৰিগেডৰ।
উম।
হেই পাবি, মানে চি আইছেফ এ অফিচাৰ হ'ব পাৰিবি।
আমাৰ লগৰ এটা ফায়াৰ ব্ৰিগেডৰ কাৰণে কিবা পঢ়িব গৈছে ডিব্ৰুগড়ত, ফায়াৰ কিবা হেৰি হয়।
অ তই দেখোন নেভি চেভিটো কৰিব পাৰিলেহেঁতেন।
নেভি কাৰণে হেৰি লাগে তোৰ পাৰ্চেণ্টিচ বেছিকৈ পাৰ্চেন লাগে হেৰিয়ত। পি চি এমত, মাৰ্চ এন নেভি মাৰ্চ এন নেভি ফিজিক, কেমেষ্ট্ৰীক, মেটচ্ছত।
অ তোৰ নাই নেকি চিছষ্টি ফাইব।
নাই নাই মোৰ কমি গ'ল অ মেট'চত।
অ।
উম সেইটো কাৰনে।
হ'ব।
সেইকাৰণে মানে যদি এ উডিত উডিত মানে সেইটো কাৰণে হেৰি কৰি আছিলে আছিলে ত' মানে সেইটো কাৰণে প্ৰিপাৰেচন কৰি আছিলে সে কচিঙো লৈছিলে ৰকটিম যে।
অৱ।
তাৰ ওচৰত সি কচিং লছিলে কিন্তু সি তাৰ চিকষ্টি পাৰ্চেণ্ট আহিলে তাৰ টোটেলেহে আহিলে ছিক্টি পাৰ্চেণ্ট। সেইকাৰণে সেই ন মধ্যপ্ৰদেশ চাইডত ক'ৰবাত পঢ়িব গৈছে তাত কিবা এয়াৰ মেনুফেক্সাৰিঙৰ কিবা কৰিব মানে এয়াৰ'প্লেন মেনুফেক্সাৰিঙ।
অৱ।
ত ওলাই আহি তাৰ চাকৰি সেইটো আকৌই তোৰ তিনি বছৰ সাত লাখ টকা।
অ ভাই।
উম সেইটো মানে প্ৰাইভেটকে পৰিব। ইমান পইচা নাই এতিয়া মানে সেইকাৰণে।
এতিয়া কি কৰে উদীপ তই?
হয় তাতেই মধ্যপ্ৰদিশত, মধ্যপ্ৰদেশত।
অঁ সি গ'ল?
উম, যোৱা নাই যাব সে আগষ্টত যাব।
অঁ, আকৌ সেই ৰক্তিমে ক'ত কৰি আছে?
ৰক্তিম মানে কোন ৰক্তিম?
এইটো যে আমাৰ চিনিয়ৰ যে আছিলে, নেভিত যেতিয়া কৰি আছে।
অঁ' সি নিভিতে নেকি নাজানো
তাকে ধৰা ক'ত কৰি আছে জেগাকন?
কচিং এটা খুলি পেলাই তেনেকে কিবা কৰি আছে নি মই ভালকৈ গম নাপাওঁ। কিবা নেভিৰ কিবা কচিং কৰিছিলে।
অঁ।
উমঁ' মোকো বহুত কামুৰিলে মালতে। কচিঙত ল'বলে।
আৰু বৰুণে ক'ত ল'লে বৰুণে?
বৰুণ বিকাশ সি সেই পি ডাব্লিউটো কচিং কৰি আছে, এইবাৰ ড্ৰপ দিলে। ইমান নল'লে মানে এডমিছন।
অঁ' হয় নি?
উম, সেইটো জে ডাবলব ইঞ্জিনিয়াৰিং কৰিব।
তাৰ ৰিজাল্ট কি?
তাৰ এইট্টি ফ'ৰ নে কিবা আছিলে।
অঁ।
উম উম। ই হেৰি কৰিব ইঞ্জনিয়াৰিং কৰিব।
কি ইয়াতে আছে নে?
ইয়াত নাই গুৱাহাটীত আছে।
অঁ।
উম, এতিয়া নাহে সি, এইটো এবছৰটো কচিং আছে তাৰপিছত আহিব। তাৰপিছত আকৌ সেই- ইঞ্জিনিয়াৰিং দিব, ইঞ্জিনিয়াৰিং পালা এইটো তাত
অঁ।
উমঁ উমঁ, বিহু-চিহুয়ে লগ পাৱাই লগ পোৱা আৰু।
অভিনৱৰ কন্টেক্ট নম্বৰ আছে নাই?
অভিনয় লগত কণ্টে নাই, সিয়ো এনেকে কিবা প্ৰেপেচন কচিং কৰি আছে নেকি নিটৰ কাৰণে।
সি গ'ল।
সি গ'ল অঁ।
আজমললৈ গ'ল নেকি, আজমল চুপাৰ ফৰ্টি।
অঁ তালে গ'ল অঁ। উম কেতিয়া গ'ল জানোঁ।
হ'ল বহু দিন হ'ল।
তই গম পাও নেকি?
অঁ' এই মই কস্তুৰী লগত থকাকে যে গৈছিলো মাজতে-
অ'
তেতিয়া সিহঁতকো ভাত খাবলৈ মাতিছিলে, লগ পাইছিলো তাত।
সিহঁতক মানে অভিনৱক? অভিন অভিনৱক লগ পাইছিলা নেকি?
অঁ' লগ পাইছিলোঁ।
তই সুধিছিলি নেকি?
নাই মই ডিৰেক্টলি পতা নাই, কস্তুৰীয়ে মোক কৈছে
অ অ।
জানাই দেখোন সেইটোৱে লাজ কৰে।
উম গম পাইছো বাও, উম কয় আজমল চুপাৰ ফৰ্তি অ অ ঠিকে আছে, দাদু এইখন ভাল হব।
ভাল অঁ।
অঁ অঁ আছে ৰ মই মাতিছো। অঁ, সেইখন সেইখনত পাই গ'লেতো হেই সেইখনো পাই গ'লো তোৰ ডৰক্ট কাৰণে পঢ়িবলে ভাল হয়।
হয় নি?
অঁ, তাপাটো পোৰা ষ্ট্ৰিক ন। কি হয় নহয় একদম চুপাৰ খেতিতো কিছুমানে ওলাই আহিবলৈটো হেৰি কৰি দিয়ে মানে।
পাগল হৈ যায়, ইমানে ইমানে ষ্ট্ৰিক মানু চচ অঁ জেলৰ লিখিয়া মানে চবে নোৱাৰে তাত চুপাৰ থাৰ্টিত।
উম।
পোৰা চুপাৰ ফৰ্তি। গেদুক একেই।
ককাইকটো ককাইটোৱেও পঢ়ি আছে ইঞ্জিনিয়াৰিং।
অঁ, ককাইকটো ছুপাৰ থাৰ্টিত হেৰি কৰিছিলে পাইছিলে।
অ এতিয়া নাই সি, সি এতিয়া ওলালে।
ওলালে অঁ হে ছুপাৰ থাৰ্তিত পঢ়িছিল সি উম, ককাইটো ইঞ্জিনিয়াৰিং কৰি দুইটাই ভাল চোকা।
ককাইকটো ফ্ৰী আকৌ।
অই, অঁ ককাইকটো ফ্ৰী অঁ ককাইকটো ফ্ৰী তই তই ককাইক টো মাজতে, চুলি অকণ পকা।
অঁ অঁ দেখিছো।
উম তই হা হা
কিহেবাই কামোৰিছিলে।
কামুৰিছিলে নেকি, অ সেইটো কাৰণ চাগে।
উম
উম, তাক মই হেৰি তাত এবাৰ ফটো আগতে পুৰা ফটো শ্বুটিং কৰি থাকো যে। নাইনত নাইনত কষ্ট যিদখত ফটোশ্বুট কৰিব তেতিয়া তাইক দেখি লগ পাইছিলে।
অঁ
নাই পুৰা আগতে কা ফটোশ্বুট কৰি থাকো না।
উম
সেই তেতিয়া মানে, তেতিয়া লগ পাইছিলোঁ।
অঁ তই সেইটো ফোন তই ত তই ফোন ল'লি নি?
অঁ মই ফোন এটা লম অঁ।
লবি নে ল